শুনি আছা? অ' পাইছোঁ পাইছোঁ, পাইছোঁ পাইছোঁ।
অ' কি খবৰ তোমাৰ? মোৰ ভালে।
মোৰো ভাল। বাকি আছোঁ এনে লেপটপ চাই আছিলোঁ, লেপটপত কিবা অলপমান হেৰি চাই আছোঁ। ভিডিঅ', ৰেণ্ডম ভিডিঅ'। এ, চৌৰভ যশীৰ ব্লগ চাইছোঁ, চৌৰভ যশী ব্লগ যে বনাই যে।
অ' ম মই কিন্তু চাই কিনে ভালে পাওঁ কিন্তু। তুমি ইউটিউবত এনে কি কি চোৱা? মই যেনেকে চৌৰভ চিৰ ব্লক তাৰপিছত এৰি ক্ৰেজী এক্স ৱাই জেড তাৰপিছত মিষ্টাৰ ইণ্ডিয়ান হেকাৰ এ ওৱান এডভেঞ্চাৰ তেনেকুৱাকে চাওঁ। তুমি কি কি চোৱা এনে ৰেণ্ডম চোৱা নেকি তেনেকুৱা কিবা টপিক ধৰি কেনে চোৱা?
মই মেইনলি তোমাৰ যিবোৰ গেমিঙত থাকে সেইবোৰ ভিডিঅ' চাওঁ, মেইনলি তোমাৰ আছে বা তোমাৰ কিবা পাবজিৰ বা কিবা যদি টুৰ্ণামেন্ট হয় বা কিবা তেনে তেনেকুৱা ধৰনৰ আৰু যিবোৰে গেমৰ ৰিলেটেড থাকে, এতিয়া যেনেকে তোমাৰ হে, চলি আছে। ই ডব্লিও চি চলি আছে, স্পৰ্ট ৱল্ড কাপ, হেইটো তোমাৰ চলি আছে তাতে সেই চাই আছোঁ বৰ্তমান। তাত তোমাৰ ভাৰতৰ দুটা টিম গৈছে, দুটা মানে অৰ্গেনাইজেচন গৈছে। এই গদলাইক আৰু এই চ'ল বুলি গডদলাইক আৰু চ'ল বুলি দুটা হে, গৈছে অৰ্গেনাইজেচন গৈছে তাত। সিহঁতে ভালে খেলি আছে বৰ্তমান। তাকে, সিহঁতৰ মানে বেলেগ বেলেগ মানে যে এই গেমত খেলি আছে, কোনোবাই কোনোবাই টেকেনিত খেলে। কোনোবাই তোমাৰ এই বি জি এম আই বা পাবজি যিটো ক সেইটো খেলি আছে, কোনোবাই তোমাৰ এই ফিফা ৱৰ্ল্ড কাপ যিটো থাকে মানে এইটো কৰি তেনেকে বেলেগ বেলেগ ধৰণৰ গেম চলি আছে তাত, বহুতো ধৰণৰ গেম আছে। যোনে যি খেলে আৰু, তাত তোমাৰ বা কম্পিট কৰিব পাৰে, তাত তোমাৰ যদি টপ থ্ৰিৰ ভিতৰত আহ তেতিয়া সিহঁতে মানে আগলৈও যাব। আৰু যেতিয়া সিহঁতে যদি টপ থ্ৰী নাথাকে টপ থ্ৰী বাহিৰত থাকে। কোনোবাই তোমাৰ চাৰভেল ষ্টেজত যাব কোনোবাই তোমাৰ- অ কি বুলি কয় এলেিমিনেট হ'ব তেনেকৈ মানে যাই য লাষ্টত চেম্পনটো- পোৱা যাব যিজননে জতিব সিহঁতক এৰাউণ্ড- টেন মিলিয়ন মানে সেই দিব। এমাউণ্ট দিব এটা টেন মিলিয়ন ডলাৰ ডলাৰত মানে একাউণ্টটো দিব আৰু বাক- বাকী যিবোৰ ৰানাৰ আপ থাকিব সিহঁতক ফাইভ মিলিয়ন তাৰপিছত তেনেকে- সেইহে ইয়ৰ গ্ৰেজুৱেলি মানে ডিগ্ৰী কৰি থাকিব সেইটো।
মানে চাউথ ভাল লাগে মান পইচা কিন্তু ভালে দিয়ে ন।
অ ভ ভালে খিনি পইচা দিয়ে ইহঁতে তোমাৰ যিবোৰ ডাঙৰ ডাঙৰ অৰ্গেনাইজেচন সিহঁতে মানে হেৰি কৰে ন। সৰু সুৰা যিবোৰ অৰ্গেনাইজেচন সিহঁতক নিদিয়ে কাৰণ ইয়াত মানে হেভি এমাউন্ত ইনভেষ্ট- মিন লাগে।
আচ্ছা সেইটো কাৰণে মানে পইচাটো ভালেই-
উম ভালে খিনি পায় অ ইয়াৰ পৰা এওঁলোকে এতিয়া গ্ল'বেল এক্সপজাৰো পাব। মানে ধৰা ব্ৰেণ্ডিল ডিল বিলাক কৰিবলে কোনোবা দিন সিহঁতক। স্পনচাৰ লাগে এতিয়া স্পনচাৰ লাগিলে সিহঁতে আহি সহজত পাব যিহেতু সিহঁতৰ নামটো হ'ব। ইণ্টাৰনেশ্যনেল নউয়ৰ্ক।
আচ্ছা আচ্ছা মানে ইণ্টাৰনেশনেলি ইণ্টাৰনেশনেল চবেই মানে জানিব পাৰিব যে। তেওঁ এইটো গেম খেলি আছে তেওঁ এইটো গেমত ভাল। এইটো কামত মানে তেওঁৰ দক্ষতাটো আছে। তেনেকুৱাকে ন মানে তাই তেখেত- তেনেকুৱা মানে কাম বোৰ পাব আৰু তেখেতে পিছত লৈ পইচা পালে তাৰ পিছত- চবেই জানিব পাৰিলে আৰু ইউটিউবতটো আছে তেখেতৰ বাবে ইউটিউবত তেখেতে কনটেন্ট বনাই কিনেও- এৰি দিব পাৰিব পইচা মানে ভালে খিনি- পইচা মানে পিছৰলৈ লগে মানে তেখেতৰ মানে ভৱিষ্যতটো ভালেখিন চিকিয়ৰ হৈ যাব ন। সোৰক্ষিত হৈ যাব ভিডিঅটো ফলিওচোন ভালে হয় তেনেকুৱা কে। মই খেলিম যেন লাগি আছে মই যেনেকুৱা তোমাৰ ধৰা- অ মইো খেলি যেন লাগি আছে কাৰণ মই ফ্ৰী ফায়াৰ খেলিব পাৰো। এই যে পাবজি খেলিব পাৰো তাৰ পিছত- কাৰ কাৰৰ গেম আছে তেনেকুৱাকে সেইটো খেলিব পাৰো তেনেকুৱা তোমাৰ জি জি কে এফ। সেইবোৰ মই সেইটো কাৰণে খেলি খেলো লাগি আছে চোন কথাটো সুধি কিনে।
তাকে এইবোৰতে আজিকালি ইমান বেছি মানে কি হেৰি হয়। কাম কৰিব পাৰি বাকীবোৰতকৈ। কাৰ এইবোৰত আজিকালি স্কপ আছে ন তাৰ মানে- এয়া চাই পা সুবিধা আছে এটা। কৰিব পৰা আৰু ভাৰত চৰকাৰেও তোমাৰ সুবিধা দিছে তো।
মই কিন্তু তেনেকুৱা কনটেন ক্ৰিয়েচনটো কৰিব নোৱাৰো তুমি পাৰা নেকি ভাৰত চৰকাৰ সুবিধা দিছে যদিও। কনটেন ক্ৰিয়েচনটো তেনেকুৱে কৰিব নোৱাৰো। তুমি কৰিব পাৰা নেকি?
সেইটো নোৱাৰ কাৰণ- মানে কেমেৰাৰ আগত কথা কোৱাটো অলপ মান অসুবিধা হৈ পৰে।
মোৰ মানে লাজ লাগে তেনেকুৱা কে আৰু মই চবৰ লগতে কথা কব নোৱাৰো মই।
তাকে কথা ক'ব নোৱাৰি। কথা কতে কমফৰ্টেবল ন নহয় তাতটো কোনো নাথাকে বাৰু কিন্তু তথাপিও মানে এ কথাটো যেতিয়া বাহিৰত ওলাই যায় তেতিয়া অলপ মানে
অসুবিধা লাগে। সেইটোৱে, মোৰ মাতটো কিৱা, সৰু বাক্সাৰ দৰে লাগে সেই সটো কাৰণে আৰু তোমাৰ, সেইটো কাৰনে আৰু লাজ লাগে বেছিকে। মই দেখাতো তেনেকুৱাই আৰু তুমি চাইছাই'ন মোক? এক লগে চোন পঢ়িছিলো। তুমি কেচি দছৰ পায় এক লগতে পঢ়িছিল ন পাহলো ৰ'বা মোটামুটি, বছৰ খিনি হল ন' হ
অ তাকেই, নাই দে দৰে হেৰিও বেলেগ আছিলে ন, মেজৰ চাবজেক্টও বেলেগ আছিলে।
অ সেইটো কাৰণে। মোৰতো বাৰু ফাইনেন্স আছিলে। তোমাৰ কি আছিলে?
মোৰ একাউনটেঞ্চি আছিলে।
অঁ। তোমালোকৰ পৰা কিবা একাউটেচিত কিবা প্ৰেক- টিকেল হ'ল বোলে, কেনেকুৱা হ'ল নু তোমাৰ প্ৰেকটিকেলটো?
প্ৰেক্টিকেল ঠিকেই আছে বাৰু ইটো, বেয়া হোৱা নাই। তাত তোমাৰ তেলিৰ ওপৰত এটা মানে পঢ়ি দিছিলে, কাম দিছিলে, যিটো কৰিব লাগে। এটো তোমাৰ এৰাউণ্ড এ কিমান টাইনছিলে? অ আধা ঘন্টাৰ সময় দিছিলে তাৰে ভিতৰত কামটো কৰিব লাগে আৰু। এটো তুমাৰ মোটামুটি দহ মিনিটতে হৈ যায়, কামটো কৰা হৈছিলে।
বা ইমান সোনকালে হ'লচোন ভালেই চোন, আৰু কিবা যে ভাইবা সুধিছিলে ভাইবা'তু ক'ব পাৰিছিলা নে?
অ পাৰিছো পাৰিছো, ভাইবা তো ছাৰহতে একদম মানে ফ্ৰেণ্ডলি কথাটো কৈছে মানে, একদম মানে সেই কৱা নাই। টান প্ৰশ্ন সোধা নাই এনে নৰ্মেলি যিটো কৰিছো সেইটোয়ে সুধিছে।
মোকো এটা চাৰি সুধিছিল ৰাবা, এই আমাৰ যিটো মেজৰ আছিল ন, আমাৰো আছ ছিলে ভাইবা তেনেকুৱাকে কিন্তু মই ক'ব পৰা নাছিলো ইমান ভাল দৰে, এটা নে দুটা ক'ব পৰা নাই মই। কাৱণ মই ইমান পঢ়া নাছিলো মই ভাবিছিলো কিনো সুধিব ইমান টান ব সুধিলে পিছত, ইমান টান কুচন সুধিলে মই ক'ব পৰা নাই তাৰ পিছত তেনেকুৱাকে হৈ গ'ল।
তাকেই।
আৰু তোমাৰতো কিবা ভেৰি দিয়ছিলা ন? তুমি কিবা পৰীক্ষা দিয়ছিলা বুলে?
অ' পৰীক্ষা দিছিলো ম। অ' মই কি বুলি কয় গুৱাহাটী ইউনিভাৰ্চিটিত যিটো তোমাৰ হেই আছে- এ, কি বুলি কয়? পষ্ট গ্ৰেজুৱেন যিটো স্নাতকোত্তৰ যিটো তোমাৰ এই একজাম আছিলে পৰীক্ষাটো দিবা লগছিল তৰে, তাৰে যিটো এন্ট্ৰেন্স ষ্টেচ হয় ঠিকেই আৰু বেয়া হোৱা নাই, এশটা কুৱেছন আহিছিলে তোমাৰ তাত মেইনলি, তোমাৰ বিষয় আছিলে তোমাৰ হে একাউন্টেঞ্চি তাৰপিছত ষ্টেটিষ্টিকচ, তাৰ পিছত এ হিউমেন ৰিচাৰ্চ মেনেজমেন্ট আৰু তোমাৰ আছিলে ফাইনেন্স। এই, এই চাৰিটা বিষয়ৰ ওপৰত কুৱেশচন আহিছিলে এশটা।
উ তাতে কি এম চি কিউ আছি এম চি কিউ হিচাপে আছিলে নে কি তোমাৰ লে ক্ষিব লগা আছিলে?
এম চি কিউ, এম চি কিউ, মাল্টিপল চইচ কোৱেইছন টাইপত।
উম' টাইট-টাইম কিমান আছিলে তাতে তোমাৰ দিয়া?
টাইম দুঘণ্টা। আহ, কৰিছো আৰু আ- আটাইবোৰে এটেণ্ড কৰিছো, কিন্তু ইমান ভাল নহ'ব চাগে। পাৰিছো কৰিব উম।
পাঁচটো হৈ যাবা চাগে?
ক'ব নোৱাৰো এতিয়া। এ ৰিজাল্ট দিলে গম পাম যেতিয়া, ৰিজাল্ট দিব।
ফলাফলটো কেতিয়া নিব ন?
ফলাফলটো পোৱা নাই এতিয়ালৈকে।
আমাৰটো হেৰি দি
এ এইটো মাহৰ শেষলৈকে দিব পাৰে হয়তো, এইটো মাহৰ শেষলৈকে দিব পাৰে যিহেতু, তাৰপিছত তোমাৰ নতুন সিহঁতে ল'ব লাগিব। এডমিশন লব লাগিব। নামভৰ্তি কৰিব লাগিব।
আমাৰতো হেৰিটো ফলাফলটো নোলাল ন? ফলাফল তই হেৰি আমাৰ ডিগ্ৰীৰ?
অ।
কেতিয়াবা ওলাই এইটো
নাজানো নহয় এইটো, সেইটোতো ওলাব লাগিছিলে এনে এতিয়ালৈকে। ত দেৰিয়ে হৈছে।
আমাৰ কম্পিটিটিভ একজামো দিম বুলি ভাবি আছিলো মই।
আচ্ছা কি দি তুমি কেনেকুৱা ধৰণৰ একজাম দিবা দিম বুলি ভাবিছা মানে?
এই বেংকিঙৰ তেনেকুৱা কি আৰ বি আই গ্ৰেড বি আছে, আৰ আৰ বি আছে, তেনেকুৱাকে দিম বুলি ভাবি আছিলো। সেইটো কাৰণে বিশেষ নালাগে ন? তুমি যোৱা এইচেচজেচিচ ফাইনেন্স একাউন্টচ। আৰু তোমাৰ সেইবোৰেই লাগে বিশেষ একো নালাগেতো তোমাৰ, সেইকাৰণে মই ভাবিলোঁ। সফল সহজে হ'বা তুমি ইকনমিক্সো আছে। সকলো ভাৱে কৰিব পাৰিম বুলি ভাবি আছিলো মই। সেইটো কাৰণে ভাবি তেনেকুৱাকে পৰীক্ষাই দিওঁ। নহ'লে তোমাৰ চি এ চি এচ সেইবোৰ আছে, সেইবোৰ বহুত মানে জটিল হয় বস্তুটো।
যতিল মানে তাত খৰচাও হয়। খৰচাও হয় তাত যিতু তুমি কয় বোলে এই ঘলেও পাৰি বুলি কয় কি বুলি কয় এই টো? মানে নি নিজাকে পঢ়িলেও হৈ যায়টো কিন্তু, তেনেকুৱা নহয় আৰু তাতো লাগে আৰু গাইদ।
অ তাতে মই চাইছিলোঁ তাত তোমাৰ ইউটিউবাৰ আছে, তেওঁনেলোকে মোটামুটি তোমাৰ ওঠৰ হাজাৰ টকা লয়। তাৰে পিছত তোমাৰ আৰু কিবা ফৰ্ম ফিলাপ কৰিব লগা আছে, তাতে আৰু তোমাৰ ওঠৰ ঊনিশ হাজাৰ টকা গুচি যায়। তো বহুত গুচি যায় আৰু এটা ইয়াৰ ইয়াৰতে গুচি যায় ইমান।
উম বহুত গুছি যায়।
তেখেতে বাৰু হেৰি দে এপ্লাই কৰাৰ পিছত তোমাৰ স্কলাৰশ্বিপটো দে যদি তোমাৰ। কিবা অসুবিধা আছে ইকনমিক তুমি য অসুস্থ থাকা, উইক থাকা তেনেকুৱাকে দিয়ে আৰু।
উম।
দুই হাজাৰ পাঁচশকে দে প্ৰতিমাহ, আঠ আঠ। তোমাৰ দে কাৰণ আমাৰ হেৰি। ইণ্টাৰমিডিয়েট আত্মা ন? সেইকাৰণে আত্মা যে আত্মা তোমাৰ ধৰা মোটামুটি বিশ হাজাৰ টকা আহি যায়, কিন্তু তথাপি মানে পঢ়িবলৈ বহুত টান এইটো। সেইকাৰণে মই তেনেকুৱাকে একো কৰা নাই সেইটোৰ বিষয়ে।
তাকে।
এতিয়া মই বাৰু হেৰিতটো কামো কৰি আছো তুমি কাম কৰি আছা নেকি বাৰু?
নাই বৰ্তমান কৰা নাই এই যিটো মাষ্টাৰ আছে তোমাৰ সেইটো শেষ কৰিলে কৰিম। কামত
অ তুমি ভালে ভাবিছা ন এক সেইটো লগতে মানে একেৰাহেও পঢ়া-শুনা শেষ কৰি কিনে তুমি মানে একেলগতে আৰম্ভ কৰিবা আৰু
উম তাকেহে।
তাকে মই ভাবা নাই কাৰণ মোৰ এইটো অসুবিধা হৈ আছে। অৰ্থনীতিটো সেইকাৰণে মই ভাবিলো নহয় তেনেকে ব থাকিলে নহয় তেনেকৈ অকণমান কাম কৰিবই লাগিব। সেইকাৰণে কৰিব ধৰিলোঁ আৰু
নাই মই চাই আছো কৰ'বাত যদি ধৰা পাৰ্ট টাইম হিচাপে কিবা কৰিব পাৰি কিন্তু। ইমান আৰু ইণ্টাৰেষ্টেড নহয় বৰ্তমান।
এনে তুমি ক'বাত ফুৰিবলে গৈছিলা নেকি ত' মাহতে আগ মাহতে? মই কিন্তু যোৱা নাই ইমান ফুৰিবলৈ।
উম ময়ো যোৱা নাই।
যাম দিয়া তেতিয়াহ'লে ঠিকে আছে দিয়া, কথা ভাল লাগে দিয়া।
দিয়া, অৱ। ঠিক আছে যাম কেতিয়াবা, ঠিক আছে।